হেল্ল', হেল্ল'।
অ'।
হেল্ল'।
হেল্ল'।
হেল্ল'।
অ', হেল্ল'।
হেল্ল'। অ', শুনা পাইছা?
হেল্ল'।
শুনা পাইছা নে? অ', কি কৰি আছা?
অ', কি কৰিম আৰু এনে বহি আছো, বহি আছো।
অ', চাহ খালা?
অ', চাহ খালো।
চাহ খালা নেকি? অ', খালো মই চাহ খালো। খালো খালো, এ আলহী আহিছিল যে, তাৰ পিছত চাহ বনালো পিঠা বনালো, বনাই মানে খাই পেলাই ওলাই আহিছো অলপ মানে গৰম বেছি বতাহ খাব কাৰণে। মানে ওলাই আহিছোঁ, এতিয়া যাই পেলাই আকৌ ভাত বনামগৈ, মানুহজন হেৰিত গৈছে তিনিআলিত গৈছে। বজাৰ কৰিবলৈ মাংস অলপ আনিব দিছোঁ, লোকেল মুৰ্গী তাকে বোলো অ' আজি বনাম আ' ইমান অ', ৰুটিকে খাম বুলি ভাবিছো আজি। তাকে মানে মই বোলে এ অকণমান ওলাই যাওঁ এতিয়া ঘৰত কোনো নাই, অকণমান ওলাই যাওঁ ল'ৰাটো গৰম বন্ধ হ'ল জেঠায়েকৰ ঘৰলে গ'ল এতিয়া আহি প এ থাকিব বোলে কেইদিনমান থাকি পিনে আ আহিব আৰু, এতিয়া মানুহজন ওলাই গ'ল মই অকণমান ওলাই আহিছোঁ আৰু ওলাই আ যেতিয়া মানুহজন আহিলে যাম যাই ভাত বা ভাত নবনাও ৰুটি বনাম আৰু মাংস বনাম, বনাই খাই মেলি তেতিয়া শুই কিম আৰু, এতিয়া তোমাৰ এনে খবৰ পাতি ভাল আৰু ন'?
অ', মোৰ খবৰটোৱে ভালেই, এনে গৰমৰ বন্ধ বুলি ক'তো ফুৰিবলৈ যাম বুলি প্ৰগ্ৰাম চগ্ৰাম কৰা নাই নেকি আপুনি?
অ', গৈ আহিলোঁ। ঐ, সিদিনা হেৰিত গলোঁ, সিদিনা ৱেষ্ট কাৰ্বি আংলং গৈছিলো। তাৰ পিছত এতিয়া যাম বুলি ভাবি আছো। মানে যাম চাগে কোনদিনা যাওঁ মানে ঠিক নাই। গৰমটো অলপ বেছি, হা হা এই হেৰি ল'ৰাটো উম, সোঁতৰ তাৰিখে যাম। সোঁতৰ তাৰিখলে যাম। সোঁতৰ তাৰিখে গ'লে মানে তেতিয়া কেইদিনমান থাকিম আৰু, থাকি লৈ পেলাই আহ সিম আৰু মানে ল'ৰাটো জেঠায়েকৰ ঘৰ পৰা আহিবই পোন্ধৰ, তাৰিখে পোন্ধৰ তাৰিখে তাক ঘৰত অকলে থৈ যাব নোৱাৰিম ন'। তাকো লগতে লৈ যাম বেছি ডাঙৰ ল'ৰা নহয় সৰুৱে হৈ আছে বুজি পোৱা হোৱাই নাই, গতিকে তাকো লগত লৈ যাব লাগিব এতিয়া আমি আমি যদি গুচি যাওঁগৈ তেতিয়া সি ইয়াত বা কি কৰে, তাতে ল'ৰা মানুহ ন'। সেইটো কাৰণে তাক সি আহিলে মানে যাম আৰু। প্ৰগেম বনাই থৈ দিছো মানে, এ চেৰাপুঞ্জী যাম পুঞ্জি যাম তোমালোকে
অ'চেৰাপুঞ্জীৰ নাই নাই আমি অ' কলেকে যোৱা নাই যাম বুলি ভাবি আছো, আমিও সেই চেৰাপুঞ্জীৰ যাম বুলিয়েই ভাবি আছো। গৰমৰ বন্ধ দিছে যিহেতু ল'ৰা ছোৱালী বিলাকো এতিয়া সৰু সৰু সিহঁতৰ ঠাণ্ডা। পৰিব না আকৌ চেৰাপুঞ্জীৰ গ'লে হয় সেই জ্বৰ চৰদি হ'ব ভয়ত। বুলিান গৰম হয়, হয় বহুত গৰম
চেৰাপুঞ্জী এইেইবিলাকতে যাব লাগে আৰু এতিয়া। আৰু ল'ৰা ছোৱালীক দেখুৱাবও লাগে এইবিলাক বস্তু মানে আজিকালি বহুত অ', 'ৰা ছোৱালীক দেখুৱাব লাগে এইবিলাক বাকী, তোমাৰ শাহু শহু আছে নে নাই?
হয়, আছে আছে মোৰ শাহু শহু চ'ব আছে। আছে আছে শাহু শহুৰ ননদ জীয়া শাহু সকলো বিলাক আছে হয়, হয়।
অ', ভালে আছে নহয়। মোৰ ঘৰত মই মই আৰু মোৰ মানুহজন তাৰপিছত মোৰ হেৰি ল'ৰা এটা আছে আৰু মোৰ নিজা মা আছে শাহু মা নহয়। মোৰ নিজৰ মা আছে এতিয়া মানে আছো আৰু একেলগে। এ গাটো মাৰ মাৰ মানে গাটো ইমান ভাল নহয় অলপ বয়স হৈছে ন। বয়স হোৱাৰ মানে প্ৰেচাৰ চুগাৰ এইবিলাক চবে মানে লগ। পালে অ' এতিয়া
অ', অ, ' অ',
কি কৰিবা এতিয়া বয়স হৈছে যেতিয়া আৰু আজিকালি খাদ্য ও মানে ইমান সুবিধাজনক নহয়, চ'ব সাৰুৱা খাদ্য হয় বজাৰৰ বজাৰৰ বস্তু খাই মান বেছি হেৰি হৈ আছে গ'ম পাইছা। এই তোমালোকে এনেই ঘৰত পাচলি চাচলি ৰুৱা নে নৰুোৱা।
অ', ৰু ৰু আমি সকলো শাক পাচলি সকলো শাক পাচলি খেতি কৰো ৰঙালাও খেতি কৰো জলকীয়াৰ খেতি কৰো। জাতিলাও খেতি কৰো আৰু লগতে আৰু অন্যয়ানয় শাক। পাচলি খেতি বাতি আছে বাৰু, নোহোৱা নহয়।
অ', ন নাই নাই নিজে ৰুই পেলাই খাব লাগে দেই নিজে ৰুই পেলাই খাব লাগে কিনা বস্তু খাব নালাগে কাৰণ আজিকালি মানুহৰ বেমাৰ বেছি। বজাৰত যিবোৰ বস্তু ওলাই এইবিলাক অৰ্ডিনাৰী বস্তু। তাতে মেডিচিন মাৰি পেলাই দিয়ে সেইবিলাক বস্তু আমি আনি পেলাই খাওঁ। হোৱাৰ পিছত আমাৰ মানে বিভিন্ন ধৰণৰ বেমাৰ আমাৰ দেহত জন্ম হয়। হোৱাৰ পিছত আজিকালি মানুহৰ কিমানেই থাকিব যাৰ টকা পইচা আছে ঠিক মানে। ভাল ভাল চিকিৎসা কৰিব চিকিৎসা কৰি দুদিনমান জীয়াই থাকিব
হয়।
বিশুদ্ধ বস্তু খাব লাগে, আৰু পানীো তোমাৰ ফিল্টাৰ কৰি খাব লাগে বেমাৰ আজাৰ বহুত আজিকালি বহুত ডাঙৰ ডাঙৰ বেমাৰ হোৱা হৈছে ন এতিয়া আমাৰ তেনেকুৱা বেমাৰ হ'লে আমিতো চিকিৎসা কৰিব নোৱাৰিমে আমি মৰিবই লাগিব ন। গতিকে আৰু অকমান চাই চিতি চাবা এনে ঘৰতে থকা অ', অ', ঘৰতে। থকা যিহেতু আৰু এই বজাৰৰ পৰা হেৰি বীজ খিনি আনি পেলাই
অ, ' অ', যাম বাৰু। সময় পালে যাম বাৰু এতিয়া এইকেইদিন নাযাও দিয়া গম পাইছা বহুত গৰম। গৰমত মানে যাব মন নাযায় আকৌতো গম পাইছানে। গৰম বেছি গৰমতটো কমি লক, যাম চাগে গম পাইছা। অ' অ'।
অ', অ', আহিব আহিব। আহিব এ গ'ল পঢ়া শুনা নাই, ল'ৰাটো কলাই গ'ল পঢ়া শুনা কৰিছে নে নাই?
লোৱাটো এতিয়া গৰম বন্ধ জেঠাকৰ ঘৰত ফুৰিব গ'ল জেঠা ক ঘৰত গ'ল আকৌ জেঠ ঠাই আকৌ ঘৰ পা বোলে আকৌ পেহীয়েকৰ ঘৰত যাব পেহীয়েক এজনী মানে বাহিৰত বিয়া হৈছে। বোলে ফুৰি আহিব কৈছে মই তাত যাম ফুৰি আহিম গৈ যাই। এতিয়া কৈছে হেৰি নাই মই এতিয়া নাযাও। মই গৰম বন্ধতো ফুৰি ফুৰিয়ে শেষ কৰিম বোলে এ পঢ়িব ন তাৰমানে এতিয়া স্কুলত বিনামূলীয়া টিউচন কৰি আছে সেই টিউশচন কৰিব নাযায়। তাৰ পিছত মই টিউচন দিছিলো মাহীয়ে একৰ ঠাইত ম টিউশচন মানে এয়া মাহীয়েক পঢ়াব দিছো মাহীয়েকৰ লগতো সি নপঢ়ে কয় স্কুল বন্ধ আছে বোলে কিহৰ বোলে পঢ়িব লাগে স্কুল যেতিয়া খুলিব তেতিয়া পঢ়িম তেতিয়া বোলে হেম ইমান বোলে গোটেই বছৰো পঢ়িয়ে থাকো বোলে। এতিয়াও পঢ়িয়ে থাকিম নেকি নপঢ়ো তেনেকে কয় গম পাইছান নে, এ গতিকে কি কৰি কিবা ল'ৰা ছোৱালী ইমান হেৰি কৰিব নোৱাৰি ন পঢ়ি পঢ়িব আ যেতিয়া বন্ধ পাইছে যেতিয়া চবৰেতো মন যায় ন।
পঢ়িব আৰু অ' মন যায় সকলোৱে মন যায় ফুৰিবলে এ মোক কি কৰিব ল'ৰা ছোৱালী কেইটাইে পঢ়াই শুনাই অল
অলপমান আজৰি হওঁ বুলি ভাবে গৰমটয়েও ইমান দিগদাৰ কৰে। ল'ৰা ছোৱালীয়ে পঢ়িবই নিবিচাৰে আৰু ঘৰৰ কাপনো লগতে থাকে শাহু শহু আছে লগতে। ভাত সবজি বনাই আছো হোৱাই নাই বনাই আছো হোৱাই নাই ভাত অলৰেডি হৈ গ'লগৈ ভাত হৈ গ'লগৈ মোৰ। চব্জি কি বনাম আৰু এ মই সেই মাংস বনাবলৈকে লৈছো গৰম বহুত মাংস খাবও নোখোজে কোনো ঘৰত। এতিয়া বোলো নাখালেওতো অন্য শাক পাচলি সেনেকে খায়ও টেষ্টি নালাগে।
মাংস কেনেকে বনোৱ?
মাংসটো মই ব্ৰইলাৰ মাংসটো মই ব্ৰইলাৰ মাংসটো অলপ বইল কৰি লওঁ বইল কৰি লৈ কিনে তাৰপিছত তাৰ পানীটো পেলাই লৈ তাৰ পিছত ৰিফাইনত ফ্ৰাই কৰো ৰিফাইনত ফ্ৰাই কৰি তাৰ পিছত তেতিয়া মাই মছলা দি কিনে অলপ কম মছলা দি কিনে বনাও যাতে সকলোৱে দেহা সুস্থ থাকে মছলা খালে আজিকালি বহুত ক্ষত কৰে হয় নে নহয় গৰমত বেছি মছলা খালে তাৰ ভিতৰত গেষ্ট্ৰিক হয়। সেইটো কাৰণে মানে মাংসৰ তৰকাৰীটো অলপ কম মচলা দি কিনে খোৱটোৱে মই ভাল পাওঁ আৰু। আৰু ঘৰতো সকলোৱে সেইটোোৱে বিচাৰে যে অলপ কম মছলা দিয়ক মানে অকণো ক্ষত
আহ মছলা গুৰি ব্যৱহাৰ কৰা নে এনে বটি পেলাই ব্যৱহাৰ কৰা?
নাই নাই মই মছলাটো বটি লওঁ, মছলাটো বট টি কেনে ব্যৱহাৰ কৰো, মচলা গুৰি ব্যৱহাৰ নকৰো গুৰি ইমান টেষ্টি নহয় হয় মছলাটো গুৰিয়ে হয় কিন্তু তথাপিতিও অলপ পাতাত পিচি ল'লে টেষ্টটো অলপ বেছিকে উঠে সেইটো কাৰণে মই পাতাত পিচি লওঁ মচলাটো।
অ আমিও কিন্তু গোটাটো কিনি আনো বজাৰ আমি গোটাটো কিনি আনো গোটাটো কিনি আনি পেলাই আমি ঢেঁকীত খুন্দি লওঁ মানে মিক্সিত নামাৰো বা মিক্চিনত নিদো। ঢেঁকীত খুন্দি লওঁ খুন্দি লৈ পেলাই মানে তেতিয়া আমি ব আৰু জৰাটো যে জিৰাটো মই কেঁচাই মানে পতাত বটি লম বটি পেলাই চব্জিটো বনাও নহ'লে মানে এ এনে মানে এইটো হেৰিটো যে বজাৰৰ পৰা কিনা পাউদাৰটো পাউদাৰটোত বহুত কিবা-কিবি মিক্স দিয়ে নহয়। সেইটো খালে অকমান অসুবিধা কৰে, অসুবিধা কৰে কাৰণে মানে এনেকে তেলটো যে তেলটো আমি সৰিয়হৰ তেল খাওঁ, নেট সৰিয়হ কিনি আনি পেলাই মানে খেতি সৰিয়হ যেতিয়া শেষ হৈ যায় তেতিয়া আমি সৰিয়হটো কিনি আনো কিনি আনি পেলাই মানে ঘৰতে ধুই শুকুৱাই তেতিয়া মেলত মানে পেৰি আনি পেলাই সেইটো তেল খাওঁ। এনেই আজিকালি তেলত বহুত ভেজাল আছে ভেজাল থকা কাৰণে
হয়।
খাব নোৱাৰি ন' সেইবোৰ তেল খাব নোৱাৰি আৰু তেলত আৰু পানীত এই এই দুটা বস্তুত বেছি বেমাৰ হৈ আছে মানুহৰ, আজিকালি মানুহৰ গৰু বাদাৰ বেছি হয়। এ পেণ্ডিচাইটিছ হয় আৰু বিশেষকৈ মানে কেঞ্চাৰ বেমাৰতো হৈ যায়গৈ, আজিকালি খুব কম বয়সতে ডাঙৰ বেমাৰ হোৱা হৈছে, সেইটো কাৰণে মানে আমি এ বস্তুতটো অলপ চাই চিতিয়ে খাওঁ গম পাইছা। তেনেকে চাই চিনিয়ে খাবা এনে যেনে-তেনে বস্তু না নখাবা ল'ৰা-ছোৱালী নোখোৱাবা গতিকে দিনকালৰ গতি বেয়া, গতিকে ভাল গতিকে ধৰ, চাই চিন্তি খাবা আৰু পানী ফিল্টাৰকে ফিল্টাৰ কৰি পেলাই খাবা। পানী পৰাপক্ষত ফিল্টাৰ কৰা পানী, গৰম কৰি পেলাই খাব লাগে। অহ', অহ'। উতলাই লব লাগে।
উতলা খাওঁ অহ, উতলাই কিনে পানীটো ঠাণ্ডা কৰি বটলত ভৰাই কিনে তেতিয়া ল'ৰা-ছোৱালীক ব্যৱহাৰ সেইটো পানীতটো ব্যয়ৱহাৰ বিশেষকে কৰো কাৰণ সিহঁতে যেতিয়া স্কুলত যায় পানীত বহু গৰম কৰি যেতিয়া উটল আহে তেতিয়া ঠাণ্ডা কৰি বটলত ভৰাই তেতিয়া সিহঁতক স্কুল দি সেদাওঁ। তেতিয়া সেইটো পানী সিহঁতে স্কুলত খাই প্ৰায় ভাগ সেইটো পানী আমাৰ খোৱা হয় বাৰু। আৰু যিহেতু গাৰ বিষ এতিয়া মো, ৰ শাহু-শহুৰ আছে।
অহ, ল'ৰা-ছোৱালী আৰু মাংস বেছি
এতিয়া সিহঁতৰ গা বিষ গা ধুবলৈ সিহঁতক গৰম পানী কৰি দিয়া হয়। গৰম পানীটো তেতিয়া ঠাণ্ডা কৰি সিহঁত গা ধবলৈ দিওঁ কাৰণ সিহঁত এতিয়া গৰম পানী গাটো ধুই দিলে নিমখ দি অকমান কি গাটোৰ বিষ কমে আৰু।
অহ, মানে হেৰি ল'ৰা-ছোৱালী, এ ল'ৰা-ছোৱালীক মানে ভাল তে চাই-ছিতি খুৱাবা অহ, হ'ব দিয়া মই কালি আকৌ কথা পাতিম।
অহ, হ'ব দিয়ক অহ।
অহ, হ'ব দিয়ক অহ, অহ।
হ'ব দিয়ক।